উম, শুনিছো-শুনিছো।
অ' কি খবৰ?
মোৰ ভালেই তোমাৰ?
মোৰো ভালেই দিয়া।
বহুত দিন কথা পতাই নাই তোমাৰ লগত।
বিজি আছা আৰু। এক্সামতে একো নাই দিয়া এক্সাম কেনেকুৱা হৈছে।
আৰু দেই যি টি লিখিছো বুলি কলো বেয়া নহয়।
আচ্ছা', কি চাবজেক্টট আছিলে এক্সাম তোমাৰ?
চচিয়লজি হৈ আছিলে এ হৈ গ'ল, চাৰি পেপাৰ গল এতিয়া কাইলে হিষ্টি আছে।
আচ্ছা-আচ্ছা, ভালকে দিবা। মো হিষ্টি ভালেই লাগে বাৰু তোমাৰ ভাল লাগেনে?
এ বুৰঞ্জী মাথা ওপৰেদি উৰে, বেয়া নাপাও বাৰু চাবজেক্টটো লৈছো যেতিয়া।
উম' হম',
কিন্তু মনত ইমানটা নৰয়।
অঁ মানে ৰ'লেকে ন কেনেকৈ ৰ'ব জানা তুমি একদম ক্ৰমান্বয়ে আহিব লাগিব, তেতিয়াহে ৰ'ব আৰু।
সেইটো হয় বাৰু।
উম' মোৰ কি হৈছিল জানা? মই মানে মই একদম ইতিহাস মানে একেবাৰে বেয়া পোৱা ছাবজেক্ট টাইপ আছিল হাঁ,
অ।
কি হৈ গ'ল আমাৰ এজন মানে শিক্ষক আছিলে কলেজৰ শিক্ষক এনেকে। আহিছিল আৰু আমাৰ এনে গেষ্ট হিচাপে পঢ়াব আহিছিল দেই।
অ বুজিছোঁ।
তাৰ পিছত তেওঁ ইমান ধুনীয়াকে বুজাই দিলে নহয় ইতিহাস।
হয় শিক্ষকৰ ওপৰতো ডিপেণ্ড কৰে।
সন্ ওপৰা মানে। মোৰ একে ধুনীয়া মানে মানে কৈছোঁ নহয় মই বহুত ভাল পোৱা হ'লোঁ মানে।
অ। তাকে কি কৰি আছা এতিয়া?
কি কৈছা?
কি কৰি আছা এতিয়া?
মই মই এনেই শুই আছো, ৰ'দডাল যি দিছে। গৰম যেনেকুৱা।
ময়ো একদম ৰাতিপুৱা শুই উঠিলো হা। তাৰ পিছত ভাত খালো মই আজি শুই উঠি পেলাই অলপ। দে থাকিত। তাৰপিছত ইমান গাটো বেয়া বেয়া লাগিছে তাৰ পিছত লগে লগে। শুই দিলোঁ। আলহী আহিলে। নহয় তাৰ পিছতে।
অ।
গাটো ধুইছো তাৰপিছত আলহীৰ লগত একেলগে ভাত খালো ভাত খোৱাকে আহিছিলে। এতিয়া বাৰু গ'ল যেনিবা আলহীত, আহ মাংসই খাইছো আজি।
বা কোনে বনালে?
মায়ে বনালে।
এ
ত ইমান মানে মাথাতো ঘূৰোৱা ঘূৰোৱা নিচি। লাগিছে নহয়।
হেৰি খোৱা নেমু পানী খোৱা, নেমু পানী খালে বহুত ভাল গৰমত নেমু পানী যিমান খাবা তিমান। তোমাৰ মানে দেহটো ভালে থাকিব। থাকিব আৰু।
এনেকুৱা হৈছে, মানে ইমান হোৱাই নাই বুলি কলেও বেয়া নহয়। এই মাহটোত যে একেবাৰে শুবলে পোৱা নাই আৰম্ভণিৰে পৰা।
তোমাৰ কি পৰীক্ষাৰ কাৰণে তুমি হুব।
পৰীক্ষা পৰীক্ষা। খাওঁ আৰু লগতে এই ইফালে কাম আলহী মানে মানুহ
একো নাই একো নাই তুমি যিমান হেৰি ব্যস্ত হৈ থাকিবা ন সিমান তোমাৰ নিজৰ কাৰণে ভাল গম পাইছানে। যিমান তুমি ব্যস্ত হৈ নাথাকিবা। বা তোমাৰ কিমান বেয়া বেয়া চিন্তা আহিব মনত তোমাৰ নিজৰে মানে অশান্তি লাগি যাব। যে মই কি ভাবি আছো।
সেইটো হয় বাৰু কিন্তু বেছিয়ে ব্যস্ত হৈ গৈছো ধেইৰ কাম পৰি আছে মানে কেইবাটাও ওলাই যোৱা ওলাই যোৱা কামো কৰিবলগীয়া আছে। পৰাই নাই বেংকে ঠিক নাই হয় জানা বেংকৰ কামে কেইবাটা কৰিব কেইবাটাও কৰিব লগীয়া আছে।
কৰা কৰা বেংকৰ কাম বিলাক বহুত লেজি হয় গম পাইছানে।
ব খং উঠে।
অ বেংকৰ মানে চব বস্তু তুমি চাবাচোন।
চলাই থাকে কামবোৰ
পেলাই থৈ দিয়ে সিহঁতে আৰু সিহঁত মানে একো মানে মানুহক মানে মানুহ
অ বিহেভিয়াৰ তটো ব্যৱহাৰটো বেয়া, বেয়াই লগতে ভালকে বুজাইও নিদিয়ে, দিয়ে যে এইটো এইটো বস্তু লাগিব বুলি। দহ বাৰ ইফালৰ পৰা সিফাল কৰাই থাকে।
বহুত মানে বহুত তোমাক কি ক'ম লৰ ধৰ কৰিব বুলি ক'ব পাৰি আৰু নাপায় মানুহক ইমান এনেকে কৰিব। নাপায় নাপায় নাপায় নাপায় বেংকৰ কামটোৱে তেনেকুৱা।
হয় বাৰু
উম বেংকৰ কামটোৱে তেনেকে, কোৱা কি কবা?
পাই ন কৰিবতো লাগিব এতিয়া,
উম উম বেংকে চবেই আৰু সিহঁতে এতিয়া কি ক'ব লাগিব বেংকেতো আমাৰ পইচা আমাকে তোমাক দি আছে বুলি ক'ব বাৰ হয়নে নহয় বাৰু অঁ।
অৰ দিগদাৰ অ এই কামবোৰ থাকিলে মানে,
বহুত দিগদাৰ মানে বেংকৰ নিজৰ পইচা নাই চাবা। সিহতি আমাৰ পইচাই আমাক ঋণ দিব আমা আমাৰ পইচাই ডিপজিট কৰিব সিহঁতে কৰি কৰি আমাকে আমাকে সুদ দিব আমাৰ পৰাই সুদ ল'ব আমাৰ পৰাই আমাৰ সুদ সিহঁতে যদি আমাৰ পৰা আমাক যদি এটকা এটকা শুদ্ধিয়ে আৰু আমি সিহঁতক কিমান দিব লাগিব আঁঠ টকা ন টকা।
সেইয়াই, বেংকৰ এছ বি আই মানুহৰ বিহেভিয়াৰ বৰ বেয়া অ।
বহুত বেয়া বহুত।
প্ৰত্যেকেই কয় আমি কোৱা বুলি নহয়।
নাই, নাই। ময়ো পাইছোঁ সেইটো আমাৰ ইয়াতো মানে এছ বি আই বেংকৰ। কৰ্মচাৰী বিলাক। সঁচাই বহুত।
অ সচাকে তাহাঁতি মানে কথাটো বুজাই নিদিয়ে আকৌ।
অ একদম বহুত মানে ৰুডলি ব্যৱহাৰ কৰে মানে।
সঁচাকে কিয় এনেকোৱা বিহেভিয়াৰ নাজানো।
ঠিক আছে যোনখিনি জানা মানুহ আছে। সিহঁতৰ কাৰণেতো একো মানে বিপদ নহয় হা দিগ দিগদাৰ নাই কিন্তু যোনখিনি মানুহ মানে পঢ়া শুনা নহয় যোনখিনি গাঁৱৰ মানুহ হয় সিহঁতৰ কাৰণেতো বহুত।
দিগদাৰ সিহঁতৰ। টো আৰু দিগদাৰ লাইন পাতি থাকে যে।
সেইটোৱে আৰু কিছুমানতটো তাত এনেকোৱা। এনেকোৱা হেৰিও সোমায় যায় ন দালালি। বুলি ক'ব পাৰি, দালালি যেতিয়া সোমাই যোৱা লগত লগে লগে সেই যোনজন কবলৈ গৈছো যদি বোলে মানুহজনে উঠাব গৈছে দহ হেজাৰ টকা এটা বা এক হেজাৰ দুহেজাৰ টকা। পাটা উঠাব গৈছে। হয়নে নহয়, দালালিজনকে যদি পাঁচশ, তিনিশ, চাৰিশ টকা দিব লগা হৈ যায়। তেতিয়া হ'লেতো সেই মানুহজনৰ তাত থাকিবনো কিমান কন হয়নে নহয়?
অ আজিকালি জানা নে মানে কিছুমান মানুহ বহুত বেয়া বিহেভিয়াৰ বুজাই নিদিয়ে কথাবোৰ। বহুত মানু্হ আছে। বহুত কৰ্মচাৰী আছে বিহেভিয়াৰ ভাল নহয় ব্যৱসায়টো একদম মানে বেয়া কিছুমান আ কিছুমানে ইমান ভাল বিহেভিয়াৰ মানে বিহ ব্যৱহাৰ তাহতৰ।
সঁচা বহুত ভাল, কিছুমান আছে বহুত ভাল আছে, তেওঁলোকে মানে বুজি পায়।
হয় বুজি পাব লাগে ন মানুহে অলপ মানুহৰ কথা।
অ সেইটোৱে কাৰণ আজিকালি দিনত চোৱা, জানো চবেই পঢ়া শুনা হয় কোনো কাৰো খাতি কৰিব নালাগে।
সেয়া হয় বাৰু।
এটা টাইমত এনেকুৱা আহি যায় চাবাচোন মানুহে মানুহক চাব লগ হৈ যায়গে।
অ অলপ বুজি পাব লাগে ন কথাবোৰ। তাহাঁতৰ ক্ষেত্ৰত হ'লে মানে তাহাঁতৰ কেনেকুৱা লাগিব সেইটো বস্তু অলপ বুজি নাপালে আচলতে বুজাই দিব লাগে। এতিয়াতো অলপ
কি ক'বা উপায় নাই।
অ আজিকালি যে ভিডিঅ' বোৰ দেখিছ নে শিক্ষক বোৰে ল'ৰা ছোৱালীক যে ইমান বেয়াকে কিছুমানত মাৰে।
মাৰে মাৰে বহুত মাৰিছে। মানে সেইটো ঠিক আছে বাৰু মাৰিছে মাৰিছে
মৰি যোৱাকে মাৰিব নালাগে আৰু, এচাত দুচাত দিয়ক।
কিন্তু আমাৰ দিনত কেনেকুৱা আছিলে আমাৰ শিক্ষকবোৰ, মানে মাৰিছিল যদিও মানে আছিলে আৰু আমাৰ অভিভাৱকসকলে, হাঁ আমাৰ অভিভাৱকসকলো এনেকুৱা আছিল যে ঠিক আছে যদি কিবা দুষ্টামি কৰিছে আপুনি যি শাস্তি দিব লাগে দিয়ক, আমি চাইডত নাহো হয় নে নহয়, কিন্তু যে আজিকালি চাবাচোন, অভিভাৱকসকল এনেকুৱা মানে মোৰ ল'ৰাটোক মোৰ ছোৱালী জনীক আপুনি কিয় মাৰিব
অ লগে লগে কেচ দি দিয়ে আজিকালি, এ বহুত বেয়া হৈ গ'ল আজিকালি।
ত অভিভাৱকৰো ভুল আছে।
হয়, শিক্ষকেও আজিকালি কিছুমানে মৰি যো কে মাৰি দিয়ে আকৌ ক'লে কি হ'ব তাহাঁতি একদম বৰ বেয়াকে মাৰে। অভিভাৱে কিয় লগ লগে লগে কেছ দি দিয়ে আজিকালি।
ঠিকে কৈছা দেই একদম ঠিকে কৈছা, হুম হুম, ঠিকে কৈছা। কি কবা এতিয়া শিক্ষককো দুখ
আজল আচলতে এনেকুৱা হৈ গ'ল তোৰ খাই আছো নেকি, এনেকুৱা টাইপ হৈ গল মানে কোনো কাকো খাতি নকৰে
খতি নকৰে -খতি নকৰে, আজিকালি মানে মানুহৰ পইচা ইমানেই বাঢ়ি গৈছে যে, মানুহে কোনো
এহ্ অ প্ৰজন্মটোই এনেকুৱা হৈ হৈ গৈয়ে আছে।
হৈছে এটা টাইমত এনেকুৱাই আহি যাব যেন মানুহে মানুহক চিন নেপা
অ, নেপায় এতিয়া ঘৰৰ মানুহে ঘৰৰ মানুহৰ লগত মানে অহা যোৱাটো নাই নায়েই কমিয়ে গৈছে অহা যোৱাবোৰ হে কেতিয়াবাহে কিবা কবাত লগ পোৱা হয়। নাই নাই।
আজিক আজিকালি চব মানে স্বাৰ্থপৰ মৰম বুলি ক'ব পাৰি ঘৰৰ মানুহেই হওক বা বেলেগ বাহিৰা মানুহে হওক চাবাচোন তুমি চবেই তুমি যদি ক কৰিছা তাই তেওঁৰ কাৰণে, এশ টকা খৰচ কৰিছা, তেওঁ তোমাৰ কাৰণে এশ টকাহে কৰিব। তাতছে ওপৰো নাযায় তাতছে তলৰো নাযা
হয়। উ
হয়, তাই সেনেকুৱা টাইপ কি ক'বা? সেইটোৱে আৰু ঢিপ ঢিপ।
বৰ বেয়া লাগে কেতিয়াবা আমাৰ ব্যৱহাৰেও বৰ মনত আঘাত দি দিয়ে ইমান বেয়াকে কৈ দিয়ে কিছুমানে এ হে।
অ অ অহ। আৰু যে একদম মোৰ ও কেতিয়াবা বহুত দুখ লাগে, তাৰপিছত কি কম এতিয়া উপায় নাই। মানুহ যেতিয়া একো ক'ব ও নোৱাৰি কাৰোবাক এনেকে বেয়াকে ন, যি তি ক'বওতো নোৱাৰি। মোৰ নিজৰ পৰিচয়টো মই নিজে কিয় চিনাকি দিওঁ তেওঁ নিজৰো দিছে হয়নে নহয়।
হয় বাৰু
নিজৰ ওপৰত কয় নহয় এটা নিজৰ পৰিচয়কে নিজৰ ব্যৱহাৰে নিজৰ
তোমাৰ পৰিচয় অ অ অ। তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয় বুলি কয় আকৌ
পৰিচয় হাঁ সেইটোৱে আৰু সেইটোৱে একচুৱেলি সকলোৱে মনত ৰখা উচিত।
অ আজিকালি আচলতে এনেকুৱা হৈ গ'ল তোৰ কথা কিয় শুনিম মানে এনেকুৱা টাইপ হৈ গ'ল আৰু মই নিজে খাই আছো নিজে কৰি আছো বেলেগৰ কথা শুনিবলে উম
মানে খোলা মন মাইণ্ডেড হৈ গ'ল যে,
অ আৰু আজিকালি সয্য সয্যয়ও নকৰে ধৈৰ্য্য শক
ধৈৰ্য্য শক্তি কম ধৈৰ্য্য শক্তি কম মানুহে
সহ্যও কৰিব নোৱাৰে লগতে। সেইকাৰণে ইমান ডিভৰ্চৰ নে তে ইমান সৰু সৰু কথাতে চাবাচোন ডিভৰছে শুনিবা। কাজিয়া হৈছিলে হে আগৰ মানুহে কি কিন্তু এ হেৰি তাহাঁত
আগৰ মানুহ ধৈৰ্য্য আছিলে কাৰণে তেওঁলোকে জানে, কেনেকৈ কি কৰিব লাগে।
অ শুনাচোন অ মোৰ কল এটা আহি আছে অহ ৰাখিছোন